হেল্ল'
আহ কওক কি কৰিছে? হেল্ল'
অ শুনিছেনে?
আহ শুনিছো শুনিছো অ
ভালনে
হেল্ল' ভালেই ভালে আপোনালোকৰ ভালেই ভাল ভাল আপোনালোকৰ
উম না আছো আও ভালে বেয়া মাজতে অ এয়া ভালে বেয়া মাজতে আছো আৰু।
অ খোৱা বোৱাক নে কাম বন তেনেকে কে নায়েই নহয় আৰু ফোনটোকে চাই আচো আও এনেই আগফালে খিছকাঢ়ি মেলি
অ সেফালেহে মই এয়া ফোনতে লাগি আছে নি এ ফোনটোতে লাগি আছিল। উম আগতে সে সৰু ফোন বোৰ থাকোতে নো ইমান এ এভোন অ আগতে সৰু ফোনটো চলাই থাকোতে নে ইমান এইবোৰ হেৰি নহয় তকো চাবলৈ একো নাইয়ে এট এতিয়াও এইবিলাক আপোনাৰ ফেচবুক, ইনষ্টাগ্ৰাম ক'ত কি সাধাৰণৰ সময়বোৰ কেতিয়া যাই ধৰিবই নোৱাৰি। সেইটোয়ে সময়বোৰ কেতিয়া যাই ধৰিবই নোৱাৰি অ,। ফেচবুক চাবলৈ মনো নাযায় কিছুমান বহুত কিবা ভাল নিদিয়ে মানে বেয়া-বেয়া বোৰ দিয়ে।
দিয়ে, আজিকালিনো কিনো ওলালে এইবোৰ পেষ্টবোৰ-পেষ্টবোৰ কৰি পেষ্ট কৰি ল'ব লৈ পেলাই কিবা ভাত খোৱা, শাক খোৱা। গা ধোৱা চব দিব আৰু।
দিলেও মানে একো নাই যদি মানে ভাল কিবা এটা মানুহক শিকাই সেইবোৰৰপাৰতো মানে আম কৰিব পাৰে।
আৰেলছ
যাব লাগে অউ। কি এনেই দিয় বৌ একো নাই বোলে ফটো এখন দিছে কিন্তু কিছুমানে যে নিজৰ ড্ৰেছ এটা মানে সৰু দেখাই-দেখাই ভিডিঅ' বোৰ বনাব, সেইবোৰ
আজিকালি প্ৰায়ে খেতি আজিকালি অ', আজিকালি প্ৰায় সেইটোয়ে হৈছে নতুন বোৱাৰী হওক বা এ মানে বুঢ়ীজনীলৈকেও বনোৱাৰ দেখিছো মই।
অ', মানে এনেকুৱা হয় মই চাই থাকিলে কোনোবা এটা ওচৰতে চাওঁ, ময়ও চাওঁ বুলি কয় তে চাবলে মানে চাম যে কিবা ওলাই এনেকুৱা বেছিটা ভয় এটা লাগে
কিবা, উম
উম', সেইটোয়ে আউ। চচিয়েল মিডিয়াতো মানে আপোনাৰ ভাল দিশো আছে বেয়া দিশো আছে কিন্ত টো নে যোনে যিটো ল'ব পাৰে আৰু।
অ', সেইটোৱ।
বহুততেনুৱ ভালটোৱে লৈছে কিন্তু বহুতে ভালছে বেয়াটো বেছি লব লৈছে তোমাৰ।
আজিকালিতো খুলিবই নোৱাৰি ন। এই বোৱাৰীবোৰ বা সৰু-সৰু ছোৱালীবোৰ। চব পেষ্ট কৰি-কৰি চব পেষ্ট কৰি লৈছ ন কিবা ফেচবুক পেজ কৰি লৈ পেলাই মানে সদায় যে কিবা এটা আপডেট দিব লাগিছিল কি
তেনেকো বোৰ দিব লাগে যিটো মানে চবৰে এটা শিক্ষা পায় নাই সেইটোৰপ তেনেকুৱা তাৰ কাহিনী এটা দিলে বা গল্প এটা দিলে, কবা কবিতা এ দিলে, হয় আউ বাৰু।
উ'-উম', আৰু কিছুমানে দিয়ে আকৌ গল্প বিলাক। উম', নহয় কিছুমানে গল্প-চল্প দিয়েহে। কিছুমানে গল্পতটো দিয়ে, গল্পতো পঢ়ি ভাল লাগে। মানে
এই তাত হেৰিবোৰ আছে নহয় তাত সোমাই। অ'। অ', এইবোৰু কিছুমান পেজ ভাল লাগে বাৰু এইবোৰ। কাব্যয়কানন বুলি এটা আছে গ্ৰন্থ সবাস এইবোৰ ভাল লাগে মই এইবোৰ প্ৰাইবতে সোমাই আছো নিজে লিখিব নোৱাৰিলেও মানে পঢ়ো ভাল লাগে পঢ়ি পেলাই।
উম', মইও আছো গ্ৰন্থসবাহত বাৰু।
অ'। সেইটোয় আৰু। এতিয়া এ আই বোৰও বৰ বেয়া কৰিছে গম পাইছে নাই? ভালো কৰিছে। কিন্তু মানে বহুত বেয়াও কৰিছে। এতিয়া মানুহবোৰে মানে আমি অকমান বুজি পাওঁ সটো সঁচা বুলি ভাবি লব নহয় তহঁতি যি দি বনাব। মানে আমাৰ মানুহবোৰে চোৱা সচাকে বুলি ভাবি
অ', এ কি কব এদিনা ভাইটি ফটো এখন এয়াই বনাই পেলাই ছোৱালীজনীৰ লগত এনেকে লগ এটা ষ্টেটাছ দি দিলে নহয়। কি গৈছিলে মানে কলা কলাক্ষেত্ৰত ফুৰিবলে, তাৰপিছত তাৰ ফটো এনেকে ষ্টেটাছ দিলে মই-মই গম পাইছো এ এয়াই বুলি হ'লেও ধৰিব নোৱাৰি নহয় আজি তাৰ পিছত মই তাক খং কৰিছোঁ মানে, ৰহ খং কৰি মই তাক একদম লগৰ কেইটাক গালি পাৰিছোঁ। তাৰপিছত গালি পাইপিলাই গৈছো এনেকুৱা কাম নকৰিবি কাৰণ আমি বুজি পাওঁ কাৰণে এইটো এতি একো নাই বুজি নোপোৱাকে বুলাকে ভাবিব অ'। উম', আমুকৰ পিতেকে ছোৱালীৰ লগত বেয়া অ ষ্টেটাচ দি থৈছে তাৰপা মইতো লগে লগে দেখিলো। তাৰপ মই যেনিব কিবািব কোৱা কাৰনে সি সেইটো ডিলিট কৰি দিলে, তাৰপাচত মই কৈছো এনেকুৱ কামটো কই টোকো যদি মই বনাই দিওঁ তহঁতৰ মায়েতো এইোৰ বুজি নাপায় এয়াই কি বস্তু ত'সেইটোতো গালি পাৰিব।
গালি পাৰিব হয় টোন। সেইটোয় আৰু মানে সেইবতো সেইবোৱে আকৌ আকৌ এইবোৰ ভগা চিগা ফেচবুকত চাবাচোন কিবা এটা ভানি পেলাব সেইখন দি থব আমাৰ মানে যিবোৰে ওচৰৰ মানুহবোৰে ত এনেকুৱা হ'ল এনেকে মানে্ এক্সিডেণ্টত নিচিনাকে কব এনেকুৱা এক্সিডেণ্ হোৱা নাই আমি কওঁ বো ক এই এ আই বোলো
অ' হয় অ'।
ব ভাল কিবাব লাগে ন আমি কি না সেইটো এ আইক সুধিব লাগে যে এইটো মানে এইটো কি হয় বা আমি কিবা বনাব লৈছো তাক এয়াই সুধিব লাগে ন এইটো এনেকে বনালে কেনেকুৱা হ'ব? কিন্তু মানুহবোৰে মানে সেইবোৰ নকৰি পেলাই বা কি এনকুৱা কাম বোৰ কৰি গতিকে কেতিয়াবা ব নিজৰ নিজে কৰাটো বেলেগ কথা বোলে এনে আমি কাপোৰযোৰ অকমান চঞজ কৰিছো কিমান আৰু চবেই মানে চব জেগাত চব কাপোৰ পিন্ধিবলৈ নাপায় ন এনেকে বনোৱাৰ পৰা নিজক অকমান ভাল লাগে নিজক অকমান বেলেগ এটা ৰূপত দ দেখিবলে মন যায় শিকাবও পাৰে। কিন্তু, এই গছ এজোপা কত জেকিবগে বান্দৰ এগাল আহি ভিতৰ সোমাবহি কি কি যে মানে সাপ এডাল ধৰি থাকিব এ এনেকুৱা হয় পচি মানে এবো বনাই
উম আ দিউ বিলাক পায় ন উম। বুজি নাপায় নহয় এতিয়া সেই মৰা মানুহটো এতিয়া ধৰক এতিয়া স জুবিনগে কিবা এটা কৰি বনাই দিব নহয়। অ এই দেখোন এনেকুৱা হৈ আছে এতিয়া বুজি নাপায় কথাটো উম। ভালোৰতো ভালকে বনালে ঠিকে আছে মানে বুজি নাপায় উম এ ভাল মানে পজিটিভ নিগেটিভ
উম, সেইটো। চবৰে পজিটিভ নিগেটিভ থাকে তেনেকে চচিয়েল মিডিয়াও পজিটিভ নিগেটিভ আছে। আমি জানিব লগা শিকিব লগাবোৰ আমি নাচাও আকৌ
নেপাওঁ। আৰু এইটো ফেচবুক পেজটো খুলি দিয়াৰ লগে, লগে দিয়ে থাকিব লাগে নেকি আপডেট ফেচবুকত সম্ভৱ। আমিতো কৰি পোৱা নাই বাৰু দেই উম। এইবোৰ কৰিয়ে পোৱা নাই আজি লৈকে।
উম।
আপডেট দি থাকে যাব চাগে কিবা হৈলে পইচা চইচা সোমাই নেকি?
অ' তেনেকুৱা কিবা হ'ব পা চাগে নাজানো ইমান কথা। সেইটোৱে আৰু অ বিশেষকে মানে এ সৰু ছোৱালীবোৰ এ দিয়ে চাই থাকে যে এইবোৰ সৰু ল'ৰা-ছোৱালীৰ আগত যি ক দি লাই যায় সেইকাৰণে বেয়া হয়।
বেয়া হয়, অ। কিছুমানে যে কেনেকুৱাকে দিয়ে বুলি ভাবিছো আপোনাৰ মানে।
উপ উপায়ো নাই ন কাকনো কোপাকে এতিয়া মোবাইল উম।
উম এতিয়া নতুনকে যোৱা বোৱাৰীবোৰে আক এই ঘৰত বোলে ভাত বনাইছিলো। কিবা বনাইছো এইবোৰ এতিয়া মানে সিহঁতৰ এতিয়া সিহঁতৰ এতিয়া পৰিৱেশতটো হৈ থাকে যে নতুন মানুহৰ হতে নতুন পৰিচয় হোৱা বা এ মানে এ সিহঁতৰ সেইবিলাক কৰিব লাগে এতিয়া। কিন্তু সিহতি সেইটো নকৰে, সিহতি কি কৰে মোবাইলটো। আজিকালি মানুহে মানুহৰ ঘৰলে গ'লে বেয়া পায়। গম পাইছ নে নাই?
অহ'বেয়া পায় অ। মোবাইলত ব্যস্ত হৈ থাকে যে। চববোৰ নহয় কিছুমান হে দেই। ইমান আমি চববোৰ বুলি কবলৈ যোৱা নাই তো। সেইটোৱে আহ মানুহৰ ফাললে কলেও মোবাইল টিপি থাকিব, কথা নাপাতে।
নাপাতে আও, আজিকালি প্ৰায়ে। মানে শুনিছো আৰু এইটো কথা মানুহপা।
উম'হ হ
দেউতাটো হয় বুলি।
তেনেকুৱা দিন আহিছে আকে।
নি
ও এনেকুৱা হল আলহী ঘৰত গলেও আলহীও মোবাইল চলাব বা আমিকেইটাইও মোবাইল থাকে চব মোবাইলত ব্যস্ত।
অ আজিকালি এনেকুৱা হয়, মই সেইদিনাখনি মোবাইলৰ বস্তু এটা দেখিলো দেখিলো মানে কি বহুতিয়া দিবলৈ গৈছে। মানুহ ঘৰত মানুহ গৰাকীয়ে সেই বৰতীয়া খাই থাকোতেও মানুহ গৰাকীয়ে মানে ফটো মাৰি তাত আপলোড কৰিছে যে। বৰতীয়া মাত লগাবলৈ আহিলো, মানুহ দুজনক সেই বৰতীয়া কেহীটো মানে কি কৰিছে মানে?
সেইটোৱে, সেইটোৱে। প্ৰতিটো হয় আৰু প্ৰতিটো প্ৰতি।
উম আৰু এটা বস্তু দেখা পালোঁ সেনেকে। বৰতীয়া মানে মানুহে এই ৱাইনৰ দো দোকানত গৈ ৱাইন শ্বপৰ দোকানত গৈ ৱাইন কিনি আছে, সেই ফটো কপি মাৰি মানুহ এগৰাকীয়ে ফেচবুকত আপলোড কৰিছে যে বৰতিয়া মানুহে ৱাইন খাব পৰা হল নেকি? সেইটো এটা বাছ ভাবকচোন। সেইটো দিব লগীয়া কথা নে বাও। অ তই বুজাই দে কথাটো। যে এনেকুৱা
উ কাক নো বুজাবা?
সেইটোৱে কৈছো মই তহঁতিপা কেলে আহিছে? উ অ সিহতি জানি লব লাগে কথাটো।
উম হয়।
পইচা চইচা কাৰণেও যাব পাৰে বা কিবা কাৰণেও যাব পাৰে। এই কথাটো জানি ললে ভাল হয়, কিন্তু এনে এনে কৈ দিছে ন হেৰি মানে সেই ফটো কপি যে এ ফেচবুকত যে দি দিলে আপোনাৰ যিমান যি হলেওঁ মানুহজনে পালেতো অলপ অলপটো সংকোচ কৰিব লাগে। মই এনেকে যাওঁতে মানুহগৰাকীয়ে ফটো কপি মাৰি দি দিলে। ত সেইটো কৰাতকে তই নিজে সোধা হলে কিবা এটা
সোধা হলেই হয়। ন সুধিলেও মানে দি দিয়ে মানে নিজৰ সেইটো লাগ কিয়নো আজি-কালি
উম। সেইটোৱে আৰু।
চববোৰ সেইটো সেহঁতে গৈছে। আমিও সেইটো হেৰিয়তে গৈ আছো চোৱাচোন। আমিও যোন চচিয়েল মিডিয়া নহলে এখোজো ইফাল সিফাল নোহোৱা নিচিনা হৈছে।
উম।
কিবা এটা হেৰি কৰিবলে হ'লেও আমি ইউটিউবটো চাওঁ, ফেচ এ এতিয়া পতককে কিবা এটা জানিব লগা হ'ল ইউ, উম।
সেইটো হয় বাও। উম।
কি কৰিবা আৰু? সময়ৰ লগত খাপ খোৱা এনেকে যাব লাগিব। আৰু বা কি ওলাইগে?
উম।
এতিয়া মি মৰা মানুহো ইয়াত যোগেদি মৰা মানুহো কথা ক'ব পাৰে বা আমি আমাৰ এনেকোৱা মানে কিছুমান ভাল ভালো আছে আমিতো আগতে ইমান, ইমান মানে তেনেকে ফটো-চতো হেৰি না হওঁক মানুহ কিছুমানক লগ নাপাল আগৰ মানুহক। এতিয়া আমি এইয়া যুগিতি তাৰ আমি বনাব পাৰিছো আমাৰ সেইবোৰ স্মৃতি আমি লব পাৰিছো।
উম', হয়'-হয়'। হয়', মানে সেইটো আজি বহুত দিনৰ মূৰত ফোন কৰিলে আপুনি।
তাকেহে, তাকে এনে মোৰ ফোনটো চাই থকাৰ বাবে ফোন এটা কৰোচোন।
অ'। তেনেকে
হব তে দিয়ক উম'।